এয়া এই অলপ বহি আছো এ চোতালত।
আপুনি মোৰ মাত ভাল দৰে শুনা পাইছে ন অ অ অ আশা কৰো আপুনি ভালে আছে?
নিশ্চয় ভালে আ
হয় হয়। অ আজি আমি অ কুতা আমাৰ অত্যাধিক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছো আপুনি আগ গঢ়িলে। অ আমাৰ আজি আজি আলোচনাৰ বিষয় সেই বিষয়টো হৈছে পৰিৱেশ সংৰক্ষণ। আচলতে পৰিৱেশ সংৰক্ষণৰ ভূমিকা কি তাৰ বিষয়ে আপোনাক থুলমূলকৈ মই ক'বলে আ
হয় নিশ্চয়।
আচলতে আচলতে পৰিৱেশ হৈছে আমাৰ চাৰিওফালে থকা জিবি জীৱিত আৰুণ নিৰ্জীৱ সকলো বস্তুৰ সমষ্টি। বায়ু পানী মাটি গছ গছনি পশু পক্ষী পাহাৰ পৰ্বত নদ নদী আদি সকলোৱে মিলি এটা পৰিৱেশ গঠন কৰে। উ মানুহৰ জীৱন পৰিৱেশ, ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল
হয়।
পৰিৱেশ অবিহনে জীৱন কল্পনাও কৰিব নোৱাৰি
নিশ্চয় নিশ্চয়
খাদ্য,। বাসস্থান, আদি সকলো আমি পৰিৱেশৰ, পৰাই লাভ কৰোঁ। সেয়েহে পৰিৱেশক, আমি সুৰক্ষিত, আৰু সুস্থ, কৰি ৰখাটো আমাৰ সকলোৰে এক নৈত তিক দায়িত্ব।
হয় নিশ্চয়-
এতিয়া বৰ্তমান সময়ত পৰিৱেশ সংৰক্ষ খন বিশ্বৰ অন্যতম গুৰুত্ব গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। হয় জনসংখ্যা বৃদ্ধি- উদ্যোগীকৰণ, নগৰায়ন বন ধ্বংস, প্লাষ্টিক, প্ৰদূৰষণ, আৰু অন্যান্য মানৱ সৃষ্ট কাৰ্যকলাপৰ ফলত পৰিৱেশৰ যি ভাৰসাম্য অৱস্থা সেই ভাৰসাম্য অৱস্থাটো সন্তুলিত হৈ নথকা হৈছে। ইয়াৰ ফলত হৈছে যে আহ বিশ্ব উষ্ণায়ন অৰ্থাৎ যি আমাৰ- গলকীয় উত্তাপ বৃদ্ধি অ জলবায়ুৰ যি পৰিৱৰ্তন বানপানী, অ' আকৌ খৰাং ভূমিস্খলন আদি বিভিন্ন সমস্যাই দেখা। দেখা দিছিল। এই সমস্যাসমূহ সমূহৰ পৰা কি পাবলৈ? পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজন প্ৰয়োজনীয়তাটো অ' দিনত দিনে বৃদ্ধি পাই অহা দেখা গৈছে। আচলতে পৰিৱেশৰ আচলতে মানে। যি গুৰুত্ব সেই গুৰুত্বটো আমাৰ। জীৱনত বহুত বেছি পৰিমাণে
হয় হয় দে হয়।
পৰিৱেশ। মানৱ জীৱনৰ মূল আধাৰ।
হয় হয় হয়
পৰিৱেশে আমাক যি জীৱন ধাৰণৰ বাবে যি প্ৰয়োজনীয়। সম্পদসমূহ সেই সকলোবোৰ সম্পদেই প্ৰদান কৰে। গছ। গছ গছনিয়ে কি কৰে আমাক সেই যি অক্সিজেন গছ গছনিয়ে। অক্সিজেন উৎপাদন কৰি বায়ুমণ্ডলটো বি শুদ্ধ কৰি ৰাখে নদী হ্ৰদ আৰু জলাশয়সমূহে পানীৰ যোগান ধৰে। আকৌ ম য়ে কৃষি কাৰ্যৰ বাবে উপযোগী। ভূমি প্ৰদান কৰে বনাঞ্চলে আকৌ বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান হিচাপে কাম কৰে। আচলতে পৰিৱেশে কেৱল অকল মানুহকে নহয়। সমগ্ৰ জীৱ যি জীৱ জগত, সেই গোটেই জীৱ জগতখনকে আচলতে সুৰক্ষা প্ৰদান কৰি আহিছে। এটা সুস্থ পৰিৱেশ অবিহনে স্বাস্থ্যৱান সমাজ এটা খন গঢ়ি তোলাটো প্ৰায় অসম্ভৱ। পৰিৱেশে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাৰ লগতে, অৰ্থনৈতিক
উন্নয়নতো
অত্যাধিক গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰা দেখা
হয় হয় দেখা গৈছে পালন কৰা।
কৃষি আহ মীন পালন বনজ সম্পদ পৰ্যটন আদি বহু ক্ষেত্ৰত পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল অ, এতিয়া আপোনাৰ আচলতে মই অ! আ আপোনাৰ পৰা জানিবলৈ বিচাৰিছো যে, আচলতে পৰিৱেশ প্ৰদূৰষণৰ যি প্ৰধান কাৰণসমূহ, আপুনি সেই কাৰণসমূহৰ বিষয়ে অকণমান কওকচোন। পৰিৱেশ প্ৰদূষণৰ যি কাৰণসমূহ, সেই কাৰণসমূহ, অকণমান
হয় হয় অ বৰ্তমানত দেখা গৈছে যে, সেই মানুহ হয় বোলো উম। যি আমাৰ, অ', যি পৰিস্থিতিত দিশ তেওঁলোকে নিজা এ‌‌ তো জেদ, অ', চিৰস্থায়ী পৰিৱেশ সেই হিচাপে নলয় ব্যৱহাৰ কৰি আহিছে, যাৰ সলনি ভাৱে প্ৰদূষিত হবলৈ ধৰিছে বৰ্তমান সময়ত মানুহে
অ নিজৰ
অকল সিয়েই বৰ্তমান জীৱনত আগবাঢ়াই যাৰ ফলত নেকি আহ আনৰ আৰু পৰিৱেশৰ কি হৈছে, সেই কথা প্ৰতি আহ কাম, এ বা উন্নত
উম।
পিৰিবলৈ লয়, তাৰ ফলত আমাৰ পৰিৱেশৰ বহুতো অহ অংকলজন মানুহে ৰিজৰ্ট ঠাইক নিজক উন্নত কৰিবলৈ গৈ নিজৰ ঠাই প্ৰদূষিত কৰা দেখা পোৱা যায়। যাৰ ফলত নেকি যাৰ ফলত মানে কি বিশ্বৰ কৈ দেখা গৈছে
আঁ যে সেই ত
অঞ্চলত
তাৰ পৰিৱেশ প্ৰদূৰণৰ প্ৰভাৱ দেখা পোৱা যায় আৰু য'ত ত' জনসংখ্যা য'ত বেছি ত'ত
টো কাৰণ মানুহে নিজৰ ঠাইৰ কথা এতিয়ালৈকে আহ ভবাই নে যে আগলৈ কি হব। মই ভাবো নিজৰ লগতে নিজৰ ঠাইখনৰ কথা
হয়-হয়-হয়। আচলতে আপুনি পৰিৱেশৰ যি পৰিৱেশ প্ৰদূষণৰ যি কাৰণসমূহ, আপুনি নিশ্চয় আহ বহুত কাৰ আপুনি অৱগত নিশ্চয় কৰিছে। অহ ইয়াৰ লগতে কি হৈছে, পৰিৱেশ-পৰিৱেশ প্ৰদূষণৰ যি প্ৰধান কাৰণসমূহ, কাৰণসমূহ ঘৰ বিষয়ে মইয়ো অকমান ক'বলৈ দেখিছো যে পৰিৱেশ পদ, পৰিৱেশ প্ৰদূষণৰ প্ৰধান কাৰণ হিচাপে আমি প্ৰথমতে ৰাখিব পাৰো বন ধ্বংস। হয়-হয় গছ গছনি আচলতে কাটি পেলোৱাৰ ফলত বনাঞ্চলসমূহ কমি গৈছে। বন-ধ্বংস ফলত মাটি ক্ষয়, বানপানী, ভূমিস্খলন আৰু বায়ুমণ্ডলৰ যি কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ সেই কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে আৰু দ্বিতীয় সিহঁতে আহি যায় যে উদ্যোগিকৰণ, হয়-হয় উদ্যোগিকৰণৰ ফলত পিছে, অ কাৰখানাৰ পৰা ওলোৱা যি ধোঁৱা, সেই ধোঁৱাই আমাৰ পৰিৱেশ নিশ্চিতভাৱে প্ৰদূষন কৰিছে। অহ তাৰ পাছত আমাৰ তৃতীয় পইণ্টলৈ আগবাঢ়িছো তৃতীয়-তৃতীয়তে আমি অ, যান-বাহনৰ যি ধোঁৱা, সেই ধোঁৱা সমূহৰ আমি ক'ব পাৰোঁ আৰু চতুৰ্থতে প্লাষ্টিকৰ ব্যৱহাৰৰ বিষয়ে ক'ব পাৰোঁ। পঞ্চমতে আকৌ জনসংখ্যা বৃদ্ধিৰ বিষয়ে ক'ব পাৰো। আচলতে জনসংখ্যা বৃদ্ধিক আমি এই এইফালৰ পৰাই কব পাৰো যে আচলতে অহ এতিয়া জনসংখ্যা বৃদ্ধি পাব। তেতিয়া জনসংখ্যা বৃদ্ধি পোৱাৰ লগে-লগে, আহ-আহ জনসংখ্যা বৃদ্ধি পোৱাৰ লগে-লগে, জনসংখ্যা এ যিহেতু প্ৰতিজন লোকৰে ঘৰত বৰ্তমান দেখা গৈছে যে, আহ বিভিন্ন ধৰণৰ এখন নহয় এখন নহয় এখন হলেও যান-বাহন নিশ্চয় থকা দেখা গৈছে, যান্ত্ৰিকে আহ যান্ত্ৰিক অ যান্ত্ৰিক বস্তুু দেখা গৈছে। গাড়ী মটৰ দেখা দেখা গৈছে। গতিকে, আহ আমাৰ যিহেতু দেশখনত গোটেই কোটি-কোটি মানুহে লাখ আহ বসবাস কৰে আৰু প্ৰতি ঘৰতে আচলতে যদি এখনকৈও যান- বাহন দেখা যায় তেতিয়া আচলতে কোটি- কোটি যান বাহন একেলগে, অ ৰাস্তাত চলা দেখা যাব। স তাৰ ফলত আচলতে আমাৰ যান-বাহনৰ ফলত অ জনসংখ্যা বৃদ্ধিৰ ফলত, অ প্ৰদূষণ হোৱা দেখা যাব। আকৌ তাৰ লগতে যিমানেই জনসংখ্যা বৃদ্ধি হব, সিমানে আমাৰ প্ৰাকৃতিক হোম সম্পদসমূহ আহ সিমানেই বেছিকৈ আহ ব্যৱহাৰ কৰা দেখা যাব, যাৰ ফলত প্ৰাকৃতিক সম্পদসমূহৰ পৰিমাণ কমি যাব। তাৰ লগতে যি আমাৰ পানী, পানী আহ সকলোৱে পানী বেছি ব্যবহাৰ কৰিব। আৰু তাৰ ফলত আমাৰ পানীৰ যি স্তৰ, হেই পা পানীৰ স্তৰ দিনে দি দিনক দিনে কমি আহিব। আচলতে সেইবোৰ অঁ। সেইবোৰ-সেইবোৰেও আচলতে আমাৰ অঁ। জনসংখ্যা বৃদ্ধিত। অঁ আৰু প্ৰদূষণ প্ৰদূষণৰ ভূমিকাত এ অ এটা ভূমিকা পালন কৰে। আচলতে পৰিৱেশ হৈছে আমাৰ জীৱনৰ ভেটি, সুস্থ আৰু সুৰক্ষিত পৰিৱেশ অবিহনে মানৱ সভ্যতাৰ অস্তিত্বক কল্পনাও কৰিব নোৱাৰি। বৰ্তমান সময়ত বিদ আজি প্ৰদূষণ। অঁ বন ধংস আৰু জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বক সংকটৰ সন্মুখ সন্মখীন কৰিছে। নি-নিশ্চয়, সেয়েহে পৰিৱেশ সংৰক্ষণ সংৰক্ষণ বাবে চ চৰকাৰ সমাজ আৰু প্ৰতিজন নাগৰিকে একেলগে কাম কৰিব লাগিব। হয়', অঁ আমি যদি আজিৰ পৰা, হয়', অ', আমি যদি আজিৰ পৰাই পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সচেতন নহওঁ, তেন্তে ভবিষ্যত, হয়', আজিৰ পৰা হ'ব লাগিব, হয়-হয় তেন্তে যদি আমি সচেতন নহওঁ, তেন্তে ভৱিষ্যত প্ৰ প্ৰজন্মক, এক অসুৰক্ষিত আৰু দূষিত পৃথিৱীক‌ উ', উপহাৰ দিব লাগিব। হয় হয় হয় হয় হয় গতিকে, গছ বচাওঁ পৰিৱেশ বচাওঁ।
হয় হয়।
এই ৰ মনন্তটক সাৰ্থক কৰি তুলিবলৈ আমি সকলোৱে এক একত্ৰিত ভাৱে আগবাঢ়ি আহিব লাগিব। হয় হয় হয় গতিকে আশা কৰিছো। আজি যি আমাৰ বাৰ্তালাভ কথোপকথন ইয়াৰ ফলত আপ অ' মই বহুত নজনা কথা যাব পাৰিছোঁ। আশা কৰোঁ‌। আশা কৰো এই বাৰ্তালাপে অ' আপোনাক। কৰ'বাত নহয় কৰ'বাত অ আপোনাক লাভ সম্িত কাঢ়িছে হয় হয় গতিকে আশা কৰো আকৌ আমি এনেদৰে অ' কথা পাতি থাকিবলৈ সুযোগ পাওঁ। হয় হয় গতিকে আজিলৈ আহিছোঁ ধন্যবাদ।